শুনিছা নে অ',
অ', শুনিছো কি কৰিছা।
অ', আছোঁ এনে তুমি
নে কি কৰি অ', মই এনেই আছিলোঁ আজি বতৰ কেনেকুৱা পিছে
বতৰ অলপ আগতে ডাৱৰীয়া হৈ আছিল বাট এতিয়া ৰ'দটো আৰু ওলাইছে লাহে লাহে তাত তোমালোকৰ সেফালে
আমাৰ পিনে অকণ অকণ ডাঙৰীয়া হৈ আছে বাৰু কালি বৰষুণ দিছিলে যে সেপিনে দিছিলে নাই।
উম উম একদম ৰাতি দিছিল দে একেবাৰে
উম গোটেই ৰাতিটোয়ে বৰষুণ ন ভাল লাগিলে বাৰু এনে কোৱাকে বৰষুণ থাকিলে, ভালো লাগে।
হয় হয় অ পিছে গৰম বন্ধৰ কি প্লেন,
হয়। গৰমৰ বন্ধত এনেই জাম চাগে ফুৰিব চুৰিব তোমাৰ।
চাওঁ বাৰু কি হয়া এতিয়া একো প্লেন নাই বাৰু ফুৰিব যোৱা তেনেকে,
অ আজিকালি গৰম বন্ধ বুলিবলৈ একো মানে, অনুভৱেই নোহোৱা হৈছে এই আগৰ, যেতিয়া স্কুলৰ বিদ্যালয়ত আছিলো স তেতিয়াৰ নিচিনা মানে। মানে এইটো নাই অনুভৱটো নাই এতিয়া।
এক দমেই নাই আৰু
উম আগতে ভাব ভাবাচোন উম, মানে বিদ্যালয়ত থাকোঁতে বিদ্যালয়ত থাকোতে মানে যিটো আমাৰ, ছয় মাহিলী পৰীক্ষা হৈছিলে ছয় মাহিলী পৰীক্ষা ক্ষাৰ পাছত মানে, আমাক যিটো গৰমৰ বন্ধ দিছিলে তাৰে মানে আমেজে বেলেগ আছিলে সুকীয়া আছিলে এতিয়া মানে, সেই আমিচটো নাই উম উম সেইটোৱে,
মানে এক, এতিয়া চাব গলে গৰম বন্ধ দিলে তা মানে চোৱা স্কুলো বহুত, কাম থাকে তোমাৰ পঢ়া শুনা কৰিব লাগে তোমাৰ এক্সাম আহি, পিছতে একৰ মানে এক্সাম ধৰি দিয়ে এনেকে মানে ল'ৰা ছোৱালীবিলাকে ফুৰিব যাব চাঞ্চে নোপোৱা হৈছে।
অ সেইটোৱে আৰু আগতে ধৰি লোৱা গৰমৰ বন্ধ বুলি ক'বলৈ গৰমৰ বন্ধ হ'লে মামা ঘৰত গুচি যায় ল'ৰা ছোৱালীখিনি। তাত গৈ মেলি। নিজৰ গোটেই গৰমৰ দিনকেইটা মানে সিহঁতে তাতে খ খেলা ধূলা কৰে থাকে, তে মেলে সেইটো এটা বেলেগ এটা বেলেগে এটা দিন আছিল আৰু সেইকেই এটা দিন মানে সোণালী দিন বুলি ক'ব পাৰি আৰু এতিয়া সেই বস্তুটো নাই মামাৰ ঘৰত যোৱাও নহয় এতিয়া। আৰু এতিয়া ডাঙৰো হোৱা গ'ল মানে সেইটো কাৰণে আৰু গৰমৰ বন্ধ বন্ধ যেন মানে, অনুভৱ নহয় আৰু
অ বাকী চাব গলে, অ ৰান্ধনা মানে চলি আছিলে গৰম বন্ধটো তোমাৰ,
আছে আছে পঢ়া শুনা আৰু নচলিবনে এইটো নহ'লে আৰু চোন। আমাৰেই অসুবিধা হয় বাৰু
হয় হয় বাকী যি চাব যোৱা মানে আজিকালি এনে হৈ পৰিছে কি। চব বস্তুৱে মুখস্ত কৰিবই লাগিব এক্সজাম আহি পাই। বাছত মানে এইটো মানে, চাব গলে মানে ভাল নোহোৱা হয় চব বস্তু মুখস্থ কৰা যে এক্সজামৰ মুখস্থ কৰি লিখি দিয়া। সেইটো বিষয়ে তুমি কি কোৱা।
অ আমাৰ মানে যিটো মানে শিক্ষা ব্যৱস্থা সেইটোৱে মানে ক'ব গ'লে মুখস্থ কৰা যেনেই হৈছে আৰু শিক্ষা ব্যৱস্থাটোৱে আমাৰ ইমান এটা ঠিক নহয় আমাক মানে ক'ব গ'লে সেই, কি কয় বস্তুবোৰ মানে ভালদৰে যেনেকে। বুজাব লাগে পঢ়াব লাগে সেইটো সেনেকুৱা। মানে আমি এতিয়ালৈকে নাই পোৱাওঁ আমাক মানে আমি যেতিয়া আমাৰ ঠা ষ্টাৰ্ট হৈছিলে তেতিয়াৰ পৰাই আমাক মানে মুখস্থ কৰা মুখস্থ কৰা সেইটোৱে হৈ গৈছিলে। আমাক যে বস্তু এটা প্ৰেক্টিকেলি বুজাব লাগে, হেৰি কৰিব লাগে সেইটো মানে আমি দেখা নাপালোঁ কিছুমান বস্তু যে স্ক্ৰীণত দেখাই মেলি বুজাব পাৰে সেইবোৰ বস্তু এইটো আমি মানে অ' মানে দেখা নাপালো এতিয়া হে সেইটো বস্তু নতুন নতুন আহি আছে, সেই তেতিয়াহে মানে অ' কিবা এটা বস্তু আমি চকু ওপৰলৈ দেখিলেহে মানে ভালদৰে আমি মানে বুজি পাওঁ বা আমি মানে বস্তুটো মানে কেনেকুৱাকে কি হৈছে, কি হোৱা নাই, আমি সেইটো ধৰিব পাৰো হয় নাই। যদি বস্তুটো আমি ভালদৰে দেখি নাপাওঁ বুজি নাপাওঁ ত' তেতিয়া আমি বস্তুটো কেনেকে কি হৈছে কি হোৱা নাই আমি সেইটো বস্তুটো ধৰি ধৰিবৰ নোৱাৰু ত'সেইতো কাৰনে আমি আমি মুখস্থ কৰিব'লগীয়া হৈ যায়। যদি বস্তু দেখা দেখা পাওঁ বা এনেকৈ হৈছে বা তেনেকৈ হৈছে উম। এনেকৈ হৈ যাব, তেনেকৈ হৈছে ত' আমি সেইটো, বস্তু মানে ভালদৰে বুজি বুজি পোৱা যায় মানে অ' এনেকৈ বস্তু এনেকে লিখিব পাৰিম ত' তেতিয়া মই মুখস্থ নকৰিলেও হয়, নিজে বুজি পালে আমি মুখস্থ নকৰিলেও হয়, আমাৰ শিক্ষা ব্যৱস্থাটোত মানে সেইটো বস্তুটো বেয়া যে আমি খালি মুখস্থ কৰিব লাগে।
আৰু যদি চাব যোৱা মানে এতিয়া, কেনে হৈছে স্কুল বিলাকত। অ' টিচাৰ বিলাকে মানে ভালকে বস্তু নুবুজাই, নুবুজাই তোমাক কুৱেশন এনাচাৰ দি দিব। আৰু ল'ৰা ছোৱালীটোক ক'ব কি, এইটো মুখস্থ কৰি আহিবা এনেকে এক্জামত লিখিবা। মানে সিহটো নিজৰ মানে ক্ৰিয়েটিভ স্কটো ইউজ কৰিব দিয়া নাই মানে নিজকে এঞ্চাৰ বনাব দিয়া নাই মানে, মাক্স লাগে বাছ মাক্সটোৰ পিছত পেলাই থৈ দিয়ে চ'বকে।
আহ সেইটোৱে সেইটোৱে মানে মুখস্থ কৰিব দিলেতো নহ'ব ন সিহঁত সিহঁতক যদি মানে ভালক কিতাপ খন মানে পঢ়ি মেলি আহিব দিয়ে, মানে সেই সেই কিতাপখনৰ ভিতৰত সিহঁতে কি বুজিছে কি বুজা নাই। তাৰপাছত যদি ক্লা হ কি কয় ক্লাছৰুমত যদি এইটো মানে হেৰি কৰে মানে সোধে মানে কি বুজিছা পঢ়ি মেলি গোটেইখিনি। কিতাপ মানে সেই পাৰ্টিকুলাৰ ছাবজেক্টটো পঢ়ি মানে কি বুজিছা। সেনেকৈ যদি সোধে তাৰ পাছত যদি তেতিয়া কোনোবাই ক'ব পাৰিছে যদি কোনোবাই ক'ব পৰা নাই তেতিয়াহ'লে মানে গম পোৱা যায় আৰু মানে কিমানখিনি পঢ়িছে কিমানখিনি পঢ়া নাই আৰু কিমানখিনি বুজিছে তেতিয়া মানে অ' চাৰ জনেমানে গম পাব লাগিব আৰু।
হয়
মানে ল'ৰা ছোৱালীখিনিয়ে মানে উম।
অ' এইটো এইটো বিষয়ে মানে এইটো তোমাক টিচাৰক খুধি লাভ নাই। আৰু তোমাৰ ল'ৰা বা ছোৱালীটোৰ পেৰেন্টচকো মানে অলপ। ইমান মানে যোনটো ক'ব পাৰি যে সিহঁতো মানে জড়িত হৈ আছে মানে চোৱা। এতিয়া তোমাক এটা ক্লাছ টেনৰ ষ্টুডেণ্টেই হওক বা তাক ক্লাছ টেনটো কিবা কৰি পঢ়াই মেলি তাক ইলেভেন টুৱেল্ভত কথা মানে ইফালে তাৰ পিছত তোমাক জে ডাবলিয়ে হওক বা হওক প্ৰিপচন কৰাব দিলে তাৰপিছত তোমাৰ আ নিজৰ জাম পালেটো মই অ' কনদিচন তে বৰ্তমান পুৰা দুই বছৰ পুৰা কষ্ট কৰি পিনে নিজকে প্ৰিপচন কৰিলে। তেতিয়া আমি দেখিব পালো যেন, কি নিজৰ এক্জামৰ পাছতে পেপাৰটো লিক হৈ গ'ল।
অ'
এতিয়া মানে যোনটো ল'ৰা বা ছোৱালী হওক। তাৰ ওপৰত মানে কি এটা সে হ'ব মানে, প্ৰভাৱ পৰিব এইটোৰ? তাৰ দুইবছৰ কষ্ট কৰিলোঁ, মোৰ কষ্টৰ ফল নাপালে এনেই গুচি গ'ল',
হুম', - উম', - উম', সেইটো হয় বাৰু', আহ', আমাৰ যিটো মানে আহ', পেপাৰ লিকৰ', এইটো পৰম্পৰা, এইটোতো আগৰ পৰাই চলি আহিছে', এইটো মানে আমাৰ শিক্ষা ব্যৱস্থাৰ ওপৰতো ভুল আছে আৰু আমাৰ চৰকাৰৰ ওপৰতো ভুল আছে আমাৰ চৰক', তাৰে মানে এতি', সেইটো বস্তুৰ ওপৰত মানে হাআ', সঠিক গুৰুত্ব দিয়া নাই, এতিয়ালৈকে হাআ', তো যদি মানে ভালদৰে গুৰুত্ব দিয়ে বা এইটোৰ ওপৰত অহহহহ', মানে সঠিক মানে এটা হেৰি দিয়ে আৰু মানে', চকু দিয়ে তেতিয়াহ'লে এইটো বস্তু চাগে ৰখিব পাৰিব', কিন্তু তাৰে ভিতৰতো কিছুমান মানে এনেকুৱা বিষয়া কিছুমান থাকে যে', কি', - অ', -যা', - যিয়ে মানে এই পৰীক্ষাটোৰ লগত লাগি থাকে সিহঁতে মানে নিজৰ', পইচা - পইচা খোৱাৰ লোভত মানে, এই বস্তুটো কৰে আৰু', এ', -এনে', -এনেকুৱা কাৰণে মানে ব', -আহ', ল'ৰা - ছোৱা', ছোৱালীবিলাকৰ মানে অহ', যিটো ভৱিষ্যত সেইটো অন্ধকাৰৰ পিনে ঠেলি দিয়ে',
হয় তুমি ঠিকে কৈছা, চিষ্টেমটো মানে ঠিকে বাট, কাৰাপচন বহুত আছে চিষ্টেমটোত',
সেইটোৱে মানে উম', যেখিনি মানে কিছু', কিছুমান চৰকাৰী বিষয়া বা উম', - মা', - উম', - এ মানে মানুহখিনি লাগিয়ে থাকে ভিতৰুৱাকে সেইখিনি মানুহখিনিৰ', পইচাৰ লোভৰ কাৰণে এইবোৰ বস্তু আমাৰ-আমাৰ মাজত হৈ থাকে', আৰু এতি', - এইটো মানে, আজিৰ কথা নহয় এইটোতো আগৰ পৰাই পইচা কাৰণে মানে', মানে সুৰু-সোৰা মানুহ এইটাও বিকি যায়',
হয় - হয়, একদম', আৰু এতিয়া যদি চাব গ'লা, তুমি এনকে চোৱা মানে, এ', - এডুকেশন চিষ্টেমটোৰ ওপৰত তোমাক কওঁ', অ', এটা ল'ৰা অ', জি ডাবল ই ক্ৰেক কৰি পিনে আই আই টি গ'ল', হয়, আই টিত সি চাৰি বছৰৰ কাৰণে বিটেক কৰিলে তুমি চোৱা', অ', বি টেকত তাক পঢ়াব তোমাক, আজিতকে পঞ্চাছ বছৰ বা চল্লিছ বছৰ আগৰ ছিলেবাছ',
হোম',
আৰু তোমাক তাত জব দিব লাগিলে বাট তাত নিজৰ এটা - এটা স্কিল্ল থাকিব লাগিব', তাত তাক তো একো স্কিল্ল শিক', - শিকোৱাই নহ'ল তাকে বায়েচ অ', তোমাৰ পঞ্চাশ বছৰ', বছৰ আগৰ চল্লিশ বছৰ আগৰ তোমাক আহ', শিক্ষা হে দিয়া হ'ল, তাত সি', মানে নতুন, ফিচাৰ্চ চলিবৰ কাৰণে যাৰ- যাৰ মানে, তাৰ মানে ইউনিক স্কিল্ল লাগিব',
উম', - উম',
বাট সি ইউনিক স্কিলটো শিকিব ক'ত এতিয়া, তাক শিকোৱাই হোৱা নাই আজিলৈকে',
উম', - উম', - উম', ত' সি সেই যে অহ', সেইটো শিকিবৰ কাৰণে সি আৰু বেলেগকে এটা', অহ', এটা ক্লাছ ল'ব লাগিব, সেইটো শিকিবৰ কাৰণে আৰু সেই দুই - তিনি বছৰ এটাত', উম', বৰবাদ কৰিব লাগিব সেই',
হয়, সেই, এত', -এতিয়া চোৱা আঠ মাস', কি শিকিলে বাট, আই আই টিত তুমি জানাই', - কিমান টান হ'ব একজামবিলাক, সেইটো কাৰণে পঢ়িব লাগিলে ইমান টাইম ক'ত পাব এতিয়া', সেইটোৰ ফ্ৰাষ্ট্ৰেটেড হৈ যাব এনেকে মানে বহুত, চুচাইড কেছ ওলাই আছে',
উম', -উম', -উম', -উম', হয় - হয় তুমি ঠিক কথা কৈছা মানে আমাৰ এইটো যিটো', এক্সট্ৰা স্কিল শিকা বস্তুটো এইটো আমাৰ মানে। ক'ব গ'লে আমি যেতিয়া। সৰু থাকো তেতিয়া মানে বিদ্যালয়ত থাকো, তেতিয়াৰ পৰা এইটো কৰিবলগীয়া মানে। দৰকাৰ হয়। কিন্তু তেতিয়াৰ পৰা মানে এইবোৰ বস্তুত ইমান এটা গুৰুত্ব নিদিয়ে আমাৰ খালি গুৰুত্ব দিয়ে আহ। নম্বৰ আৰু পাৰ্চেণ্টেজ এইটো বস্তুৰ ওপৰতে মানে বেছি গুৰুত্ব দি থাকে। সেইটো- সেইটো কাৰণে আমি মানে একো বস্তু নতুনকৈ শিকিব নাপাওঁ। আমি খালি পঢ়া। পঢ়া - বঢ়াতে থাকি যাওঁ আৰু মুখস্থ মুখস্থ মুখস্থকৈ থাকি যাওঁ মানে বস্তুবোৰ।
একদম। আৰু বাকী চাব যোৱা তোমাক ষ্টনৰ কথাই আহিল। ল'ৰাটো তোমাৰ আৰ্টচ লৈ কিবা কৰিব ইচ্ছা আছে বা কমাৰ্চ লৈ কিবা কৰিব আছে বাট। তাক ক'ৰ্চ কৰা হৈছে কি সি চাইন্স লক। কোন চাবজেক্ট সি নোৱাৰেই সি মানে কৰিব কি লাইফত মানে। পঢ়ি একো নাপাব মানে, তোমাৰ যোনটো ইটাৰেষ্ট তুমি গ'লে হ'ল।
উম।
সেই যে তুমি ৰিচাৰ্চ কৰাটোৱে।
মানে ঘৰৰ মানুহখিনিয়ে মানে বহুত হেৰি দিয়ে। সিহঁতক যে ছাইন্স লওঁ ছাইস লওঁ বুলি ছায়ন্ঞ্চ ল'লেহেই কিবা এটা বনিব পাৰিবি। সেনেকে কয় -কয় মানে বহুত বেছি এটা প্ৰেছাৰ দিয়ে মানে সিহঁতৰ ওপৰত। ত' সেইটো। সেইটো কাৰণে সিহঁতে মানে নিজৰ ষ্ট্ৰীমটোও মানে সিহঁতে নিজে মানে। চুজ কৰিব নোৱাৰে।
হয় হয়, বুজিছো বাৰু বাকী আজি বহুখিনি কথাও শিকিব পাৰিম। তোমাৰ পৰা, কথা পাতি ভালো লাগিল বাকী। পাচলৈ কৰিম আৰু দিয়া অ' দিয়া হ'ব দিয়া।